নমস্কাৰ।
নমস্কাৰ দাদা কি খবৰ আপোনাৰ?
ভাল ভাল আপোনাৰ?
এ মোৰো ভাল দিয়ক কি কৰি আছে এতিয়া?
মই আপোনাৰ বজাৰলৈ আহিলো বজাৰ কৰিব।
অ বজাৰলৈ গৈছা নেকি?
হয়।
হয় আপোনালোকৰ ঘৰৰ কাম কেনেকুৱা চলিছে বনাই আছে যে।
ভালে চলি আছে।
ভালে চলি আছে ন মিস্ত্ৰী আহিছেনে নাই আপোনাৰ আজি?
আহিছে আহিছে আজি আকৌ এটা নাই আহা।
অ এতিয়া কেইটা মিস্ত্ৰী লাগি আছে আপোনালোকৰ?
এতিয়া আপোনাৰ দুটা।
দুটা দুটা মিস্ত্ৰীয়ে কৰি আছে আৰু।
হয় আৰু লগতে দেউতাও কৰি আছে আৰু ময়ো অলপ অলপ মাজে মাজে লাগি দিওঁগো।
অ অ অ ভালেই কৰিছে আপোনাৰ ইয়াৰ চিৰি কাৰণে কাঠ -চাট লগালে নে?
চিৰি কাৰণে কাঠ লগোৱা নাই প্ৰথম টেবুল খন বনাই লয় মানে চিৰিখনৰ কাৰণে।
হয় হয় হয় চিৰি কাৰণে টেবুল মানে?
মানে আপোনাৰ পকাৰ এখন মানে এই যিটো মানে এই শিৰিকি ওপৰ দি যায় লিংতাতো।
হয়।
হেনেকুৱা মানে আপোনাৰ চিৰি দিবলৈ প্ৰথমতে টেবুল এখন সৰু এনেকুৱা যে, চিৰি যে উঠো উঠি পেলাই য আনো,
অ হয় হয় হয়।
গম পাইছে?
অঁ, গম পাইছো গম পাইছো অ ৰাউণ্ড যে মাৰে যে উঠি পেলাই যে আকৌব ৰাউণ্ড মাৰে যে,
হয় হয় এই সম শ টেবুলৰ থাকে পকাৰ টেবুলৰ নিচিনা, আকৃতিটো টেবুলৰ নিচিনা।
অ গম পাইছো গম পাইছো।
অঁ, সেইটো বনাই লয় তাৰ পিছতহে বনাই মানে।
অ, এতিয়া আপোনাৰ সেইটো বনাই আছে নেকি? অঁ। এ এ মানে বহুত জ্বালা হৈছে আৰু এইকেইদিন চাগে মিস্ত্ৰী মিস্ত্ৰী ভাত খাই নে আপোনাৰ ঘৰত খাই গৈ?
হয় মাজে সময়ই ভাত খাওঁ কেতিয়াবা ঘৰত খাই আ যেতিয়া আমি সময় নাপাওঁ তেতিয়া ঘৰত পঠিয়াই দিওঁ আৰু।
অ অ অ আপুনি ঠিকা লৈছে নে আধি?
নাই নাই হেৰি লৈছো হাজিৰা।
অ হাজিৰা লৈছে ন? মই আধিহে কৈছো মোৰ খেলি মেলি লাগি গৈছে।
হয় হয় এইটো মিস্ত্ৰী ঠিকা নলয় আগৌ মানে এইটো মিস্ত্ৰী মানে বহুত কাম আছে বুজিছে।
অঁ।
মানে তিনিদিন তিনদিনহে কৰে তিনিদিন আমাৰ ইয়াত কৰিলে তিনদিন বেলেগ ৰ তাত কৰে মানে মানুহটোৱে সময় নাপায় বহুত।
অ
আমাৰ ইয়াত কালিহে কৰিব তাৰপিছত সোমবাৰৰ পৰা
নহয় বেলেগত কৰিব
সোমবাৰ মংগল বাৰে বেলেগত চাকৰ আহিব আমাৰ ঘৰত বুধবাৰে আহিব
অ আচ্ছা আচ্ছা আচ্ছা গম পাইছো গম পাইছো
আজি মানে আপোনাৰ ৱালও গাঠি দিব আমাৰ
আপোনালোকৰ ৱালো গাঠিব নেকি আজি
হয় হয় এখন মোবাইল পাব চাগে
হয় হয় এনেকে আধা আধাকে ক কাম খিনি আগুৱাই থাকিলে ভাল আৰু হয় উম হয় সেইটোয়ে কথা আপোনাৰ এনেকে অলপ অলপকে পঢ়ি থাকক আৰু যিমান খিনি পাৰে
হয় বজাৰ কৰিব অহা নাই
বজাৰ কৰিবলে আপোনাৰ মই চাগে ভাটি বেলাহে যাম বুজিছে হয় বজাৰখন আপোনাৰ ডাঙৰে নে আজি
হয় হয় ডাঙৰে ডাঙৰে
ডাঙৰে ন অ যাব লাগিব আপোনাৰ বহুত দিন হ'ল মোৰ বজাৰ খন দেখাই নাই বুজিছে আপোনালোকৰ বজাৰখন
অ আপুনি কামত সোমোৱা পৰা ব্যস্ত হৈ গ'ল দিয়ক
ব্যস্ত হৈ গল এইবাৰ মানে আজি মানে বন্ধ পাইছো যে আজি সেইকাৰণে সেইকাৰণে বজাৰখনলৈ যাম আৰু বুজিছে
হয় আহিব আহিব
মোৰ মানে এ দৰমহা চৰমহা নোহোৱা হৈছে বুজিছে মোৰ অৱস্থা বেয়া হৈ গৈছে ক
হয় ভাড়াতো চাগে আপোনাৰ চাগে বহুত পৰে ন
এ আপোনাৰ বহুত পৰে আপোনাৰ ডেইলী ডেৰশ টকা ভাড়াত যায় খাওঁতে যায় আপোনাৰ খাওঁতে আপোনাৰ পঞ্চাশ টকা যায়
হয় হয়
আপোনাৰ ডেইলি মোৰ দুশ টকাকে যায় বুজিছে মাহত আপোনাৰ ছহেজাৰ ছহেজাৰ টকা বোলো আপোনাৰ এনেকে মোক গ'ল গৈ বুজিছে
উম আকৌ দৰমহাটো আপোনাৰ যদি কম সোমায় নহ'ব নহয়
অ সেইটোৱে মোৰ মানে কি ক'ব আৰু মোৰ বহুত টেনচন সোমাই গৈছে বুজিছে মাথাত
জমা কৰিবলৈতো এহাজাৰ দুহাজাৰ টকা এটা লাগেই চোন বাকী খিনি পইচা খাই থাকিলেও ঘৰখন চলি থাকিলেও বেলেগ কথা হয়
বাকী ঘৰত সকলোৱে ভাল নহয় আপোনালোকৰ
হয় হয় সকলোৱে ভাল আপোনালোকৰ
এ আমাৰ ঘৰতো আপোনাৰ সকলোৱে ভালেই বাৰু দিয়কচোন আৰু
হয়
বাকী আপুনি আজি খেতি চেতিত যোৱা নাই নেকি আপুনি হেল্ল
নাই নাই নাই নাই নাই মোৰ গাটো মানে বেয়া বুজিছে
হয় হয় হয়
সেইকাৰণে বজাৰতে গলো
হয় হয় আমাৰ আপোনাৰ ৰোৱনী লাগি আছে
হয় আ আপোন আপোনালোকৰ ঘৰত কি কি খেতি কৰিছে এইবাৰ
আমাৰ এটা আপোনাৰ জহা কৰিছো, বৰা কৰিছো।
হয়।
বৰা ধানো কৰিছো, জহা ধানো কৰিছো।
হয়।
তেনেকে আমি কৰিছো আৰু এইবাৰ তাৰ আপোনাৰ পাঁচ বিঘা মান মাটিত কৰিছো। আপোনাৰ তিনি বিঘা আপোনাৰ জহা কৰিছো দুবিঘা আমি বৰা কৰিছো। তাৰ পৰা আমি ঘৰত অলপমান ৰাখি বানপানী আহে আহে আপোনাৰ বানপানী বানপানী আহিলেতো আমাৰ সেত তি বাতিয়ে চেচ হৈ যাব বানপানীটো নাহিলে ভাল বুজছে।
হয় হয়।
বানপানী আহিলে আমাৰ অৱস্থা বেয়া হৈ যাব আৰু উপায় নোহোৱা হ'ব বুজিছে।
হয় হয়।
হয়, কি কব আৰু বান- পানী আহি আহা মানে নাম শুনিলে আপোনাৰ ভয় লাগি যায়।
হয় বাতৰি-কাকতত আপুনি খবৰটো পাইছে নাই?
কি খবৰ বা আপুনি জনাবচোন?
এইফালে যে আপোনাৰ এখন নদীৰ ফালে একদম পুৰা চিলিণ্ডাৰ গাড়ী পৰি পালে দলং ভাঙি এতিয়া চিলিণ্ডাৰ একে যেনেকে উঠি আহিছে বুজিছে।
অ চিলিণ্ডাৰ ব্ৰাছ হৈ যোৱা নাই ন?
ব্ৰাছ নাই হোৱা আপোনাৰ বানপানীত বস্তুটো উঠিছে ন তিনি হাজাৰতকৈ অধিক চিলিণ্ডাৰ।
অ সেয়া চাগে চুৰিও কৰিছে চাগে।
হয় মানুহে চব চুৰ কৰিলে।
চুৰ কৰিলে ন আহ সেই চাগে ফুল চিলিণ্ডাৰ
হয় হয় ফুল চিলিণ্ডাৰ নতুন একদম।
অ আত্চ্ছা চুৰ কৰ চুৰ কৰিলে চাগে সেয়া চাগে।
হয় সেইটো চোৰ কয় বুলি কব নোৱাৰি দিয়ক আও এইটো পানী দি আহিছে গাঁৱৰ মানুহ সোপাই হয়।
হয় হয় সেইটো অ পানী মানে ডাইৰেক্ট ওপঙি ওপঙি অহা পাই-
ওপঙি পঙি আহি পাইছে হয়।
অ আত্চ্ছা
তেওঁ এইটো দি দিব লাগে আপোনাৰ হয় নে নহয়?
অ সেইটো দি দিব লাগে আপোনাৰ যদি প্ৰশাসনে বিচাৰে ঘৰে ঘৰে অভিযান চলালে দি দিব লাগিব চাগে।
অ তেওঁ তিনি হাজাৰ চিলিণ্ডাৰ বিচৰাটো অসম্ভৱ দিয়ক।
অ সেইটোও হয় বাৰু এতিয়া কোনে ক'ত থৈ দিব কোনে গম পাব।
হয় কোনোবাই মাটিৰ ভিতৰতো থুই দিব পাৰে মাটি খান্দি হয় নে নহয়?
হয় হয় সেইটো হয় বাৰু।
সেইটোৱে কথা আৰু। গুৱাহাটী গৈ আছে নে আপুনি গুৱাহাটী বোলো গৈ আছেনে?
নাই নাই নাই মই গুৱাহাটী বৰ্তমান যোৱা নাই গুৱাহাটী আপোনাক কি যাব এতিয়া যি বৰষ- ষুণ হৈ আছে। আপোনাৰ এই পানী আপোনাৰ এভৰি এভৰি পানী একাঠো।
কেবজি বানপানী
হয় হয় আপোনাৰ একাঠোলৈ পানী আপুনি মানে তাত যোৱাতকে আৰু তাতো সেৱা পানী আপুনি গচকিবও নোৱাৰে নহয় গোটেই নালা নৰ্দমা পৰা লেতেৰা সেইবোৰ আহি চব মিক্স হৈ যায় মানে গম পাইছা নে
মানে আপোনাৰ তাত মানে সদায় মানে চাফ চিকুণ কৰি থাকিব লাগে যিবিলাক নলা নৰ্মদা আছে তেতিয়া পানীতো আপোনাৰ মানে জাম হৈ নাযায়
হয় হয় তাত মানে আপোনাৰ জনক বসতিও বহুত ন
হয় হয়
হয়
এ জনবসতিটো চাবলৈ গলে চীনতো বহুত জনবসতি হয় চীন চহৰ কিন্তু তাত হয় চাফা তাত আপোনাৰ মানে সদায় শাৰীৰিক ভাৱে তাত মানে চাফ চিকুণ কৰি থাকে সদায়
হয় হয়
তাত মানে আপোনাৰ বৰষুণ নিদিলেও চাফ চিকু কৰিয়ে থাকে
হয় হয় নাই সেইটোৰ প্ৰতি আপোনাৰ সেইটো গুৰুত্ব দিব লাগে সকলোৱে মিলি
হয় হয় এইটো মানে ভাল এটা প্ৰযুক্তিবিদ্যা ভাল প্ৰযুক্তিবিদ্ ইয়াতে আপোনাৰ ভ্ৰমণ কৰি পালে তো এটা প্ৰস্তুতি চলাব লাগে এই বানপানীৰ কথা লক্ষ্য ৰাখি
এতিয়া আমাৰ মানে দিনটোৱে হৈছে আমাৰ এতিয়া বৈজ্ঞানিক দিন ন। এতিয়া আগৰ যুগ গল আৰু হয় এতিয়া আমি যিহেতু নতু নতুন প্ৰজন্মৰ এতিয়া নতুন নতুন আধুনিক বিদ্যা আধুনিক প্ৰযুক্তি বহুত প্ৰয়োগ কৰি পেলাই আপোনাৰ সেয়া কাম চলাব পাৰে কৰো বুলি ক'লে।
হয় হয়।
এতিয়া সকলোৱে যদি এই কথাষাৰ যদি কয় যদি আৰু তেনেহ'লে গুৰুত গুত্ব দিব যদি কোনোৱে নকয় আওকাণ কৰে ক পৰা হব আপোনাৰ কাম বোৰ।
আমাৰ এতিয়া গাঁৱলীয়া মানুহৰ কথা কোনেনো কাৰনো শুনিব সময় আছে।
হয় হয় সেইটো হয় বাৰু দেই সেইটো আপুনি সঁচা কথা কৈছে। আৰু আপোনাৰ মানে গুৱাহাটী এনেকুৱা এখন চহৰ হৈ পৰিছে যে আপোনাৰ কোনো কাৰো কথা শুনিবলৈ টাইম নাই আপুনি যদি তাত যদি ৰাস্তাত পৰিও থাকে আপোনাক তাত দাঙি নিওতা কোনো নাই চবেই নিজক
হয় গুৱাহাটী বুলি নহয় মানে যিকোনো চহৰে হওক চবেই মানে সকলোৱে মানে নিজৰ কামতে ব্যস্ত
নিজৰ কামতে ব্যস্ত আজিকালি মানে কাৰো সময় নাই।
হয় আমাৰ যেনেকে এতিয়া গাৱলীয়া জীৱনতে আমি যেনেকে কাবাক লগ পালে সুধো খবৰ খা
অ', কেনেকুৱা হয় হয়।
অ', হয় তাত আপোনাৰ কব হেল্লো হেই হেল্লো সেইবিলাক ক'ব আৰু।
হয় হয় সেইটোৱে আপোনাৰ।
হয় চব পৰিৱেশৰ সলনি আপোনাৰ বেলেগ বেলেগ আপোনাৰ হেৰি থাকে।
হয় হয় সেইটো হয় বাৰু।
আপোনাৰ পৰিৱেশৰ লগত মানে সকলো মানে আজিকালি
হয়।
সলনি হৈ পৰিছে আৰু।
হয় হয় মানুহো মানে সলনি হৈ পৰিছে
মানুহবোৰো সলনি হৈ পৰিছে মানে আগতে যিমান মানুহ বিলাকৰ প্ৰতি মিলা প্ৰীতি ভাৱটো আছিলে আজিকালি আপোনাৰ সেইটো নাই গম পাইছে নে। হয় আজিকালি এতিয়া আগতে আগতে লৰা ছোৱালীবোৰ আপোনাৰ খেলা ধূলা কৰিবলৈ যায়। অলপ ওলাই কৰি যায় কিন্তু আজিকালি মোবাইলতে ব্যস্ত এক চাইডৰ পা আপোনাৰ আ আধুনিক প্ৰযুক্তি মানে যিবোৰ বৈজ্ঞানিকৰ দ্বাৰা যিবোৰ সৃষ্টি হৈছে এক- প্ৰকাৰৰ ভালো আৰু এক প্ৰকাৰৰ ক'বলৈ গ'লে বেয়াও। কিছুমান দিশৰ পৰা আপোনাৰ ভাল আৰু কিছুমান দিশৰ পৰা আপোনাৰ বেয়াও। ইতিয়া ইতিয়া সৰু পোৱালী এটা আজিকালি চাব আপুনি মোবাইলটো হাতত নিদিলে খাবই নোখোজে হয় হয় মাকহঁতে আপোনাৰ মোবাইল টো হাতত দিলেহে চাব মুখত ভাত গৰা হওক বা বেলেগ কিবা এটা হওক তেতিয়াহে খাব। তাৰ আগত সিহঁতে কেতিয়াও নাখায় আজিকালি।
নাখাই আৰু মোবাইলটো টানি ললে কানে।
কি কৈছে?
আৰু মোবাইলটো বোলো টানি ললে সিহঁতে অশান্তি সৃষ্টি কৰে।
হয় হয় আপোনাক সেইটোৱে আপোনাৰ।